হেল্ল'? হেল্ল'? হেল্ল' শুনিছানে তুমি।
আহ শুনি আছো শুনি আছো।
কি কৰি আছিলা তুমি।
আছিলো এনে আৰু বহুত গৰম দিছে। এনেই আছো বহিয়ে আছো ঘৰতে বহি আছো।
ক'ব গ'লে আজি পইয়ত্ৰিশ ডিগ্ৰী মানৰ ওপৰতে আছে চাগে।
অ সিমান মানেই আছে চাগে বহুত গৰম দিছে বাপ। ৰে বাপ একদম থাকিবই নোৱি।
থাকিব পৰা নাই মইো তাকেই এই আমাৰো। হেৰি কি আছিলে ফেনখন চ দুখন তিনিখন ফেন চলাই থৈ দিছো আৰু ৰুমত।
অ তেনেকুৱা তেনেকুৱাই একদম মানে উপায় নোহোৱা হৈছে আৰু।
সেইয়াই আৰু কালি যিহেতু আমাৰ যাবই হ'ল গোটেই কেইটা লগৰ
অ তেনেকুৱাই।
পৰদশীৰ পৰা আমাৰ শ্ৰেণীত আমাৰ হেৰিবোৰ আৰম্ভ হ'ব ক্লাছবোৰ আৰম্ভ হ'ব।
সেইটোৱে।
পৰহিৰ পৰা আৰু আমাৰ গোটেই ক্লাছ এই গৰমত গোটেই ক্লাছ বোৰ কৰিব লাগিব আৰু গ।
হয় দিয়া মানে তোমাৰ ঠাণ্ডাৰ দিনকেইতাতো গুচি যায় খালি গৰমৰ দিনকেইটা যিমান। তোমাৰ লেঠা দিয়ে ন মানে।
এ বহুত লেঠা দিয়ে বাপৰে। বহুত দিগদাৰ দিয়ে গৰমৰ দিনকেইটা একদম মানে কতো কতো শান্তি নাই। তাৰপৰি তাৰ উপৰিও তোমাৰ বেমাৰ আজাৰ বোৰ হৈয়ে থাকে।
বেমাৰ হাজাৰ তোমাৰ এতিয়া হেৰি কিবা এটা যদি বেয়া বস্তুয়ে খাই দিয়াত।
অ পেটৰ, পেটৰ অসুখ হ'ব তোমাৰ গেছ। কৰ প্ৰব্লেম হ'ব।
গেষ্টিকৰ প্ৰব্লেম হ'ব বমি হ'ব সেনেকুৱা মানে আৰু তোমাৰ হেৰি চাবাচোন তুমি যদি এতিয়া যদি। মাজতে যদি অকণমান বৰষুণ দিয়ে বৰষুণোিজিলে তোমাৰ আকৌ জ্বৰ।
অ জ্বৰ, জ্বৰ উঠি যাব তেনেকুৱা বেমাৰ বোৰ বহুত বেছিয়ে মানে বাঢ়ি যায় উ গৰমৰ দিনত এই খান এ পানী চানীৰো প্ৰব্লেম হয় বহুত বানপানী। হ তেনেকুৱা আৰু।
আমাৰ অসমতো বানপানীতো ক'বই নালাগে।
উম গৰ গৰমৰ দিনত মানে বহুত প্ৰব্লেম।
বহুত প্ৰব্লেম বেছি এতিয়া বাকী মোৰ মানে এটা কথা মনত পৰিছিল মানে। আমি যে হেৰি যোৱাবাৰ যে ঠাণ্ডা দিনত যে আমি যে দাৰ্জিলিঙত যে গৈছো যে গোটেই কেইটাই মিলি কিনে কিমান যে ভাল লাগিছিল ন দিনকেইটা।
সেইকেইটাই এ তাই স। মানে ব সেইটো গোটেই আৰু এ আজিলৈকে চবতকে ভাল। ভাল আৰু চবতকে মনত ৰখা এটা। মুহূৰ্ত আৰু এটা মুহূৰ্ত দিন বুলি ক'লেও ভুল নহ'ব।
মানে আমি কেনেকৈ মানে হেৰি প্ৰথমতে যে আমি যে টিকেট যে কাটিছিলো যে ট্ৰেইন ট্ৰেইনততো টিকেটে নাকাটিলো আমি চেনেদত উঠি কিনে গুচি গলো। নকটাকে গুচি গলো ৰাতি, ৰাতি আমি প্ৰায় কেই কেইটামান বজাত। লৈাইছিলো।
আমি আমিতো ৰাতি প্ৰায় বাৰটাানে এটা। চাৰে বাৰটা এটাামান বজাত ওলাইছিলো নেকি?
চাৰে বাৰটা মানত ওলাইছিলো চাগে আমি হেৰিৰ পৰা কলেজৰ পৰা।
ষ্টেচনত প্ৰায় কিমান তিনি চাৰি ঘন্টামান ৱেট।
হয় হয় ৰখিছোয়ে ৰখিছোেই তিনি চাৰি ঘন্টা ৰখিছোৱেই আমি। ষ্টেচনত তাকো ট্ৰেইনখনো আকৌ হেৰি কি আছিলে দেৰি কৰি দিছে।
অ বহুত বহুত, বহুত দেৰি কৰিছে ট্ৰেইনখনে বাপৰে। তাকো যায় যাওঁতেও কিমান অসুবিধা, এই
খেলা আহে আছে আমিতো বহিবৰ কাৰণে জাগাও নাপালো যাওঁতে এই ৰাতিপুৱা সময়খিনিত। অকমান পালো।
তেনেকুৱাকে থিয় হৈ কিনে গ'লো আৰু। ব কৰ'বাত আধা মানে আধা, আধা, আধা সময় খিনিহে মানে অকনমান বহি কি আহিছিল আহোঁতেও তেনেকুৱা।
আহোতেও তেনেকুৱা হৈছে খালি যিমানে যি কষ্ট নহওক খালি। আমি সুখটো পাইছো কিন্তু গৈ।
সুখতটো পাইছো বাপৰে বাপ বহুত সেইটো
মানে একদম
এটা এটা মানে আমাৰ আমাৰ এটা মানে কেনেকুৱা এটা উ উ কমটি পইচাৰ ভিতৰত আৰু ভাল ট্ৰিপ এটা হৈ গৈছে।
ভাল ভাল চাই ভ্ৰমণ এটা হৈ গৈছে আৰু আমাৰ।
ভাল চাই ভ্ৰমণ যাত্ৰা এটা কৰিছো আমি।
হয় সেইয়াই মানে এইবাৰ এইবাৰ মানে মই তাকে ভাবি আছো আমি যদি আকৌ যদি হেৰি এইবাৰতো ক'ব গ'লে আমি ছিকিম টিকিমে যাব বাৰু ক'ব গ'লে আমি।
অ অ অ আমাৰ অহা
অহা যোনটো আমাৰ হেৰি চেমিষ্টাৰৰ তো আমাৰ হেৰি দিব কি আছে বন্ধ দিব।
উম
মানে বন্ধ দিয়াৰ মানে এতিয়া ডিচেম্বৰত যদি আমি যদি যাওঁ যদি ছিকিম যদি যা যোৱা হয়। তেতিয়া মই ভাবিছোঁ কি ছিকিমত ডিচেম্বৰতটো বৰফ- চৰফ, বৰফ -চৰফটো নপ
অ ডিচেম্বৰত নহব। গ'লে গ'লে ফেব্ৰুৱাৰী মাৰ্চ মানত মানে অলপমান গৰমতটো পৰিব লাগিব।
অ অ গৰম আৰু মানে বৰফ- চৰফো তেতিয়া মানে ভাল ভাল হেৰিত থাকে আৰু মানে গম পাইছে নে বেছিও নাথাকে কমো নাথাকে বৰফটো।
তোমাৰ কেনেকুৱা অ বৰষুণতো দিয়ে এই ঠাণ্ডাৰ দিন কেইটা গলে এজাক যে বৰষুণ যে দিয়ে সেই বৰো সেই বৰষুণ যাক কতহে মানে উ তোমাৰ এ সেইটো অ দৃশ্যটো মনোমোহাৰ দৃশ্যটো মানে দেখিবলৈ পোৱা যায় আৰু, সেইটো ভাল হয় তেতিয়াহে মানে তোমাৰ যিটো যিটো মানে তোমাৰ এ মানে মজাটো যে কয় মজা। লো পোৱা যায় তেতিয়াহে। উ চাওঁ বাৰু কৰিব পৰা যায়, এতিয়াও এতিয়াও সৰুকে এটা অ যাওঁৱে নেকি ডিমা হাছাও?
সেইটো এতিয়া মানে মোৰতো ঘৰত থাকি কিনে মানে ক'ব গ'লে কি যে একদম মানে পূৰা একদম অশান্তি পাই গৈছো ৰেই। অশান্তি বুলি নহয় আৰু ঘৰত ভালে লাগিছে, খালি মানে ক'তো ঘূৰিব চৰিব যোৱা হোৱা নাই আৰু। আমাৰ, সেইকাৰণে মানে অকমান এতিয়া যদি এতিয়া যদি আমি যদি হেৰি কি আছিলে ক'ৰবাত যদি যাব পাৰোঁ তুমি যিহেতু কৈছা ডিমাহাছাও বুলি
তুমজাং, তুমজাং গ'লে কিয় ভাল লাগিব, এতিয়া গোটেই গোটেই কেইজনে যদি ল'গ হৈ কিনে যদি যাওঁ
সেইয়াই আৰু ক'ব গ'লে আমাৰ ক'ম পইচাতে হৈ যাব মানে দুই হাজাৰ মানত দুই হাজাৰ পঁচিছশ মানত বেছি পইচাও নালাগে। হয় তাতে আমি যদি আকৌ হেৰি কি আছে ট্ৰেইনতে যাম যিহেতু গ'লে তাতে।
অ ট্ৰেইনতে যাম বাৰু সেইটো ট্ৰেইনতে যোৱা যাব মাহৰ ষ্টেচন লৈকে ট্ৰেনত যোৱা যাব তাৰ পৰা তাৰ পৰা আৰু আহ অ তোমাৰ টেক্সি লব লাগিব আৰু ৰেন এ ভাড়া কৰি কেনে টেক্সি ললেই হ'ল। চেলিকেল পিক'লৈকে।
বাকী তুমি হেৰি কি আছিলে মানে এই কেইদিন মানে কলেজত যিহেতু কালি যামেই আমি
আহ
মানে হেৰি এতিয়া যিহেতু তোমাৰ কলেজত হ হেৰি কি আছিলে তোমাৰ যোনটো হোষ্টেল-হ হোষ্টেলত যোনটো তোমাৰ হেৰি, কি আছিলে? ৰুমটো যিহেতু চেঞ্জ হৈছে। মানে তোমাৰ বদলিছে যিহেতু ৰুমটো, তুমি মানে এতিয়া আ নতুন ৰুমটোতে আহিবা নে, তুমি আগৰ যোনটো আছিল থাকা হেৰি ৰুমটো তাত তাতে থাকিবা।
নাই-নাই-নাই মই মানে সলনি কৰিম, মোৰ ৰুমটো।
মানে
মোৰ-মোৰ-মোৰ লগত এটা জুনিয়ৰ, মোৰ লগত এটা মোৰ জুনিয়ৰ এটা দিছেটো, অ, মানে আমাৰ প্ৰথম বাৰ্ষিকৰ
অ মানে
এইবাৰ সিহঁতে এ দ্বিতীয় বাৰ্ষিক পাইছে, আমি পালোঁ তৃতীয়। অহ, তাৰপিছত অহ, তাক এই তাক তাক এ মই এটা কথা ভাবিছো, তাক মানে সলনি কৰি দিম।
তাক ওপৰত পঠাই দিম। আৰু মোৰ লগৰে এজন আছে, উপাংশু বুলি কোৱা।
হয়-হয়-হয় অ, তাত তলত মানে দি দিবা আৰু এ এতিয়া মানে তোমাৰ সেই লগৰজন মানে, কেতিয়া যাব কালিয়ে যাব নে? এনে সি পিছত যাব।
তাক এতিয়া ফোন কৰা নাই বাৰু, এতিয়া তাক সুধি লম আজি-আজি বাৰু ফোন কৰিম তাক-তাক ফোন কৰিলে গম পাম আৰু।
অ, খালি তোমাৰ যোনটো এতিয়া যোনটো আমাৰ ওচৰতে তোমাৰ যিহেতু ৰুমটো পৰিছে, মানে সেই ৰুমটো কিন্তু ক'ব গ'লে বহুত ভালেই ৰুম হয় মানে। হেল্ল' শুনা পাই আছেনে তুমি?
অহ, শুনা পাই আছো।
অ, মানে তোমাৰ যোনটো ৰুমত এইবাৰ পৰিছে মানে এতিয়া ক'ব গ'লে সেইটো ৰুম মানে বহুত ভাল ৰুম হয় আৰু মানে তোমাৰ বতাহ- চতাহো আহি থাকে, গৰমো বেছি নপৰে
অহ, সেইটোৱে-সেইটোৱে-সেইটোৱে আৰু এইবাৰ গোটেই কেইটা, গোটেই কেইজন আহ লগৰবোৰ একেলগে প্ৰায় এটা অ, হেৰিতে পৰিছো আমি
হয়-হয়, এটা-এটা মানে চাইডতে পৰি গৈছো।
অ, এটা-এটা-এটা চাইডতে পৰি গৈছো আমি।
সেইয়া মানে আমাৰ মানে একদম, প্ৰথম-প্ৰথমতে যেনেকে আমি প্ৰথম বছৰত হয়-হয় মানে এতিয়া আমাৰ মানে এনেকুৱা হ'ব আমি প্ৰথম প্ৰথম বছৰত যেনেকে আছিলোঁ আৰু আমি
অ, তেনেকুৱা টাইপৰে হ'ব। অ-অ
অ, সেনেকুৱা টাইপৰ হ'ব মানে। মানে এনেকুৱা হ'লে ভাল আৰু, মানে মিলা প্ৰীতিটো থাকে আৰু বেছিকে
অ, সেইটোয়ে কাৰোবাক কিবা লগা হ'লে পুতুকে যাব পাৰি, তেনেকুৱা তাইপৰ আৰু চব-চব-চব, ভাল হৈ যায়।
সেইয়া, তুমি এতিয়া ক'ত ঘৰত আছা নে-নে বাহিৰত ওলাই আহিচা ব
মই বৰ্তমান ঘৰতে। এই বাহিৰত কেনেকে ওলাবা যিটো গৰম দিছে। মই মানে ঘৰতে আছো আৰু বাপৰে-বাপ কি গৰম দিছে মানে
উ
ন অলপ সময়ো তুমি মানে থাকিব নোৱাৰা আৰু তেনেকুৱা টাইপৰ
গাটো পুৰি গ'ল, পুৰি যায়, মানে একদম গম পাইছা নে।
একদম গা চলি যায় আৰু তেনেকুৱা গৰম অ এই ইউৰোপ ইউৰোপত দেখিছানে নাই ইউৰোপত, কি অৱস্থা হৈছে,
হয় হয় দেখিছো মানে গাড়ী বিলাকো ফুলি ফুলি গৈছে,
অ তাতে মানে তোমাৰ গলি গৈছে ৰাস্তা গলি গৈছে ভাবিছোৱা তুমি, কি কেনেকুৱা গৰম দিছে।
সেয়াইে সে মানে এইবিলাক জানে চব হেৰি কাৰণে হৈছে এই ইংৰাজীত যে কৈ যে গ্ল'বেল ৱাৰ্মিং বুলি।
অ অ তেনেকুৱাই হৈছে তোমাৰ এই যিটো তোমাৰ বতৰ টো মানে অলপ সলনি হৈছে আৰু তেনেকুৱা টাইপ মানুহৰ কাৰণে হৈছে। মানে মানুহে আধুনিকতাটো বিচাৰি কিনে প্ৰকৃতিটো ধ্বংস কৰিছে ন এই প্ৰ এই প্ৰকৃতি ধ্বংস কৰাৰ, ফলত এয়া প্ৰকৃতি এতিয়া নিজ মানে ৰূপটো দেখা।
লীলা লীলা দেখাই আছে নিজৰ ৰূপ এতিয়া এতিয়া ক'ব গ'লে তোমাৰ এনেকে হৈ থাকিলে এতিয়া পাহাৰ বিলাকো খহিব ধৰিব।
অ অ সেনেকুৱা সেনেকুৱাই গোটেইবোৰ তেনেকুৱাই হ'ব।
হয় তাৰপিছত তোমাৰ এই ভূমিস্খলন হ'ব, তাৰপিছত এই পাহাৰ খহিব, সেনেকৈ তোমাৰ বানপানী, ভূমিকম্প হয় বানপানী হ'ব বেছিকৈ।
সেইটোয়ে মানুহে আধুনিকতাটো ল'ব লাগে কিন্তু কিন্তু প্ৰকৃতি, লগত মিলি কিনে ল'ব লাগিব ন তুমি যদি দহ দহ দহ দহজোপা গছ যদি তুমি কাটি কিনে এটা বিল্ডিং যদি তুমি এটা বনাই দিয়া সেইটোত সেইটোত সেইটোত অল আগবাঢ়ি যাব পাৰিবা আধুনিকতাটোত। তুমি হ'ব কিন্তু দহ বছৰৰ পিছত তুমি তাৰে হেৰিটো গম পাবা ন,
হয় সে মানে তোমাৰ যোনটো পিছৰ মানে গতিটো হ'ব আৰু গতিটো দেখাব আমাক, হেৰিয়ে কি আছিলে প্ৰকৃতিয়ে সেইটো মানে পিছতহে গম পোৱা যায় আৰু মানে এতিয়া আমি যিহেতু ভাবি আছো এতিয়া আমি ভাবি আছো আমি আধুনিকতাত লৈ আছোঁ খালী পিছত যি আমাৰ আমাৰ যোনটো পিছৰ পিছৰ হেৰি জেনেৰেচন যোনটো হেৰি হ'ব মানে, কি আছিলে ল'ৰা ছোৱালীবোৰ যেতিয়া দেখা দেখিব যে কি কি কৰি দিলে মানে
অ সেইটোৱে নৱপ্ৰজন্মটো যে আহি আছে সিহঁতৰ, ত মানে বহুত খিনি সিহঁতে আহ মানে ভাই বিহিনি, দেখিব পাব বাৰু তেনেকুৱাই আমিয়ে পাইছোন আমিবোৰে জানো পোৱা নাই নেকি? এতিয়া এতিয়া চোৱা এতিয়া চোৱা তুমি এতিয়া ছোৱা চাৰি চাৰিওফালে গছবোৰ কাটিছে, তাৰ ফলত কি হৈছে এতিয়া এই গৰম বাঢ়িছে এই গৰমত থাকিব। নাই আগতে কেনেকুৱা আছিল গছবোৰ আছিল গছৰ তলত এটলিষ্ট মানুহে। ছাহ, জিৰণি লৈছিল।
সেয়াই সেয়াই আৰু মানে বতাহো দি থাকিছিল আগতে, আজিকালি গছে নোহোৱা হৈছে তোমাৰ
এতিয়া গছ নোহোৱা হৈছে মানুহবোৰে ক'ত থাকিব এ চি লগাইছে এ।
সে এচি এচি লগাই কিনে আকৌ তোমাৰ এচি লগাই কিনে আকৌ বেয়া। বেয়া বতটাবোৰ বাহিৰত ওলাই।
অ সেইটোৱেটো মানুহৰ এতিয়া
মানুহে নিজে বিপদটো মানে আনি লয়।
সেইকাৰণে মানুহৰ এতিয়া বেমাৰ হৈছে সকলোবোৰে মানুহৰে বেমাৰ।